অ মোৰ মাতটো শুনা পাইছেনে অ তাকে কি কৰি আছা।
অকণমান আজৰি অকণমান বহিছো।
আ আচ্ছা হয় হয় মোৰ সেই
হয় হয় অম অঁ বহুত ভাল আঁ এই মানে টেঙা হলে বেছি ভাল।
টেঙা ভাল অঁ গৰমত মানে খাব লাগে আম চাম একো মানে ফল ফলৰ বস্ত
হয় খাব লাগে খাব লাগে খাব লাগে অঁ সেই এইটো কি মই তোমাৰ বহুত দিন খুৱাই নাই আৰু এতিয়া আকৌ তোমাৰ ধৰা আমাৰফালে ইমান গছ চছ নাই যে আমো সেইকাৰণে তোমাৰ এই এইবোৰ মানে ঘৰুৱা আম নায়েই তমাৰ মিছে চিয়োৰ উলিয়াই খাবলৈও বেয়া ন সেইবিলাকৰ ইমান হেৰিও নহয় এই সেইকাৰণে এইবাৰ ইমান খোৱা খোৱা নাই এই তোমালোকৰ সেইফালে গলেহে খাবগে লাগিব আছে নে তোমালোকৰ সেইফালে অঁ অঁ অঁ অঁ।
হয়
অ তাকেহে তাকে মোৰ ভালেই অ ভালেই, তোমাৰ কেনেকুৱা? তাকে দে বহুত দিন কথা বতৰা হোৱা নাই লগো হোৱা নাই লগো পোৱা নাই তাকে সেইয়াই আৰু বহুত দিনৰ মূৰত অ ব্যস্ত নিজৰ নিজৰ জীৱনত চব কৰ্ম জীৱনত তাকে সেই তেনেকুৱাই বাকী- গৰম তোমাৰ কি কবা আমাৰ এইফালে- গৰম যথেষ্ট বেছি মানে অন্য অন্য ঠাইত তুলনাত মানে ইফালে গৰমটো বেছি, পিপুম বেছি তোমালোকৰ ফালে
গম পাইছানে আমাৰ ইয়াৰ গৰমতটো অকমান কমিছে মানে মানে মানে অঁ আমাৰ মানে ঘৰৰ ওচৰত কি হৈছে মানে একদম পুৰা গছ গছনি আছে মানে বহুত অ, হয় হয় সেইকাৰণে মানে কি হৈছে আমাৰ ঘৰটোত মানে ছাহ পৰি থাকে।
অ চাহ পৰি থাকে অ আহ অ অ অ এ থাকিবলৈ ভাল ন তোমাৰ তেতিয়া অঁ আৰামদায়ক অ। আমাৰ আকৌ তাত আমাৰ সম্প সম্পূৰ্ণ বিপ বিপৰীত আমাৰ ঘৰ ফালে। সেই মই কৈছ ন তোমালোকৰ এইফালে আম পাবলৈ তোমালোকৰ এইফালে কমচ কম ঘৰুৱা আম কেইটামানতো খাবলৈ আছে, আমাৰ এইফালে মানে কি হল তোমাৰ এনেও গছ গছনিৰ সংখ্যা ইমানো বেছি বেছি নাছিলে আৰু হ'লেও কম চে কম পৰিবেশতটো নিয়ন্ত্ৰণত থাকিব পাৰে বাৰশ মান থকা গছ গছনি আছিলে। কিন্তু এতিয়া হ'ল কি তোমাৰ নতুনকে এইবোৰ মানুহে ঢেৰ ঘৰ চৰ বনাইছে ন তাৰ কাৰণে গছ গছনি কাট কাটিছে, আকৌ তোমাৰ আমাৰ এইফালে ফ'ৰলাইন গ'ল মানে টা তাৰ এভেকচনতো বহুত গছ গ'ল এতিয়া মানে একেবাৰে নিৰ্দিষ্ট নিৰ্দিষ্ট কেইজোপা মান আছে। সেইগিজোপা যেন তেনেহে আমি অকল মানে যেন তেনে বায়ুতটো পাই আছো আৰু মানে তেনেকুৱা বুলি ক'ব পাৰি অৱস্থা তেনেকুৱা আমাৰ, যাৰ ফলত কি হৈছে তোমাৰ ইমান মানে গৰম যথেষ্ট বেছি কি বেলেগত। তুলনা চাহ নাই তোমাৰ।
চা নাই হয় হয় আমাৰো মানে কি হৈছে মানে তোমাৰ আমাৰ ঘৰৰ আমাৰ মানে ঘৰৰ ওচৰলৈকেহে গছ আছে, আমাৰ ইটো চাইডে মানে আমাৰ ঘৰৰ ইটো চাইডে সেইফালে একদম পুৰা ৰ'দ দিয়ে আৰু
গছ-গছনি অঁ, অ' তাকেহে তাকেহে আচলতে আমি আজিকালি টো বহুতে চেণ্ডেল পিন্ধি খোজেই নকাহে, নাকাহে - নাকাহে।
কিন্তু-কিন্তু হয়, আজি মানে কি হ'ল অঁ মই সেই
সেইফালে গৈ তোমাৰ মই ইনেই মই চেন্দেল পিন্ধিয়ে থাকো, তোমাৰ মই আজি কি কৰিলো মানে পৃথিৱীৰ মানে সতে আমাৰ যি মাটি মাটি
আবেলি সময়ত মানে অকমান খোজ কাঢ়িবলৈ গৈছিলো অঁ, অঁ তাৰ পিছত কি মানে মাটিত ভৰি দিব পৰা নাই অঁ।
গৰম মানে মই
অঁ তাকেইতো তাকেইতো তুমি ভাবা অঁ ভাবাচোন ৰাস্তা চাস্তাবোৰ কিমান গৰম হৈ গৈছে অঁ সেইটোয়েই ক কথাটোত মই
নে এতিয়া কি খোৱা দেখা গৈছে।
আৰু আৰু হয় কি তোমাৰ মানে এনেকুৱা হৈ গৈছে ন মানুহ বিলাকে ইমান ব্যস্ত হৈ পৰিছে এ প্ৰথম কথা এই গছ গছনি ৰোৱাটোতো একদম পাহৰিয়ে যায় তোমাৰ সেই কেতিয়া ৰোৱে কোনোবাই যিসকল অকমান অকমান গছ ছছ ৰোৱাৰ প্ৰতি মানে হেৰি আছে তোমাৰ ধৰা এই জন্মদিনত ৰুলে, আকৌ বিশ জুনত এই মানে স্পেচিফিক টাইমত ৰোৱে আৰু দিৱসত ৰুব দিনত ৰুব আৰু এতিয়া তেনেকুৱা ধৰা সং যিবিলাক সংস্থা আছে সংস্থাবলাকৰ কথাটো মই বেলেগ কৈছো বাৰু দেই এেই তেওঁলোকে ভাল কাম কৰি আছে। আকৌ তোমাৰ এনেকুৱা বৃদ্ধ লোক এনেকুৱা বৃদ্ধ লোকো আছে ন বহুত এই যিসকলে গছ গছনি বিলাক খুব কেয়াৰ কৰি থাকে যে সেই বৃদ্ধ লোকসকলৰও হেৰিও আছে ন তেওঁলোকৰ আহ সেইটো কথা ভাবিছো অ অ সেইটয়ে তুমি এনে গ তুমি এনে ৰোৱা নাই গছ গছনিত। মিলোৱা নাই।
হয় মই ম মই মানে কি কৰো মই সপ্তাহৰ
তুমি ৰোৱা নে নৰুৱা
ম মই চোৱা দেই সঁচা কথা কবলৈ গলে মই ৰুওঁ পাৰও তোমাৰ এই কি হয় তোমাৰ এই মাহেকে পখকে ৰোৱা হয় আৰু আৰু মই মানে কি হয় তোমাৰ এই একেবাৰে নাৰছ হয় হয় কোৱা কোৱা
ন চাইটা হয় হয়
উ